অ ক?
কত আছা?
মই তোমাৰ গাঁৱতে আছো এতিয়া। তই ক ক'ত আছ? অহ
গুৱাহাটীৰ ৰুমত।
কি কৰি আছা?
ভেদাইলতা বুটলি আছো ভেদাইলতা।
গুৱাহাটীত ভেজাইলতা ক'ত পাইছ?
অ হ জালুকবাৰী ফালে মোৰ ৰুমটোত জালুকবাৰী ফালে এইখিনতেতো উম, তাতে মানে সেই হে আমাৰ গোটেই য'ত ৰুমটো আছে মানে আমাৰ, কেম্পাছটোত আৰু। মাটি বিলাকত যি টি গজি থাকে আজি কেলা দেখিছোঁ ভেদাইলতা গছ ধেই আছে।
হয় নি একদম প্ৰাকৃতিক পৰিৱেশ আৰু তাত মানে।
প্ৰাকৃতিক পৰিৱেশ এই দীপৰ বিলৰ ওচৰতেহে।
অ' একদম মানে তোমাৰ ধুনীয়া পৰিৱেশ ন'হলে।
ধুনীয়া নাই গুৱাহাটীহে জালুকবাৰীৰ ফালে এইটো এলেকা গোটেই দীপৰ বিল পুতি পেলাই কৰা এলেকাহে।
অ', আজি প্ৰথম গম পালো এই বস্তুতটো, হয় নেকি?
প্ৰায় গোটেইখিনিয়ে প্ৰায় আমাৰ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়খনৰ এটা ভাগ এটা ভাগ গোটেই দীপৰ বিলখন পুটিয়েই বনোৱা।
অ', আ আচ্ছা আচ্ছা উম সেইকাৰণে মানে গছ গছনিবোৰ বি খিৰিকীয়েদি দেখা পোৱা যায় আৰু
অ', অ', এইফালে অকমান এইফালে আছো বুলিহে বাচি আছো নহ'লে গৰমত থাকিব পাৰিবিনি?
সেইটো হয় কিন্তু গুৱাহাটীৰ ধৰা আমাৰ যিখিনি মূল গুৱাহাটীৰ ঠাইখিনিতকৈ মানে ইয়াত বহুত খিনি দেখা পোৱা যায় আৰু মানে ঠাণ্ডা এনেকুৱা বতৰটো বহুত ভাল দেখা যায়।
বহুত ভাল তাৰপিছতটো সেই এই ইয়াততো মানে বৰষুণ দিলেই মাছ ওলাই নহয় মাছ আহি চোতাল পায়হি।
কি কোৱা?
কাৱৈ কাৱৈ মাছ বোৰ কাৱৈ মাছ জঁপিয়াই থাকেহি চোতালত।
বাপৰে! এ তই ধ ধৰিলি নে নাই তই?
ধৰ আৰে বৰষুণটো মানে প্ৰথম যাক মানে আৰম্ভ বৰষুণৰ আৰম্ভণিত তেতিয়া মানে আৰম্ভণতে আহে বাৰি আৰম্ভণিতে আও তেতিয়া বৰষুণ এজাক দুজাক দিবলে লয়। তেতিয়া পুৰা মাছ চোতালত জপিয়াই থাকে পানী নহয়। কিন্তু মানে এনেকৈ মাছ চোতালত এনেকে জঁপিয়াই থাকি।
অ একদম গাঁৱৰে পৰিৱেশ আৰু মানে। তেতিয়া হলে একদম মাছ পাইছা ভেদাইলতা শাক পাত চব লৈ ৰান্ধিলেই হ'ল আৰু।
নিলে কেলে এবাৰ একত্ৰিছ টা মাছ এটা ৰাতি বৰষুণত।
বাপৰে। এ বিজনেছে বিজনেছে কৰি দিব পাৰিচোন তেনেকুৱা হলে ইমান মাছ ওলাই যদি।
বহুত খালি মানে সেই, এই ছিজনেল আৰু বস্তুটো। মানে সেই প্ৰথম এশক সটামান ওলায় আৰু আৰম্ভণিতে আৰু তাৰপিছত ইমান নোলায় আৰু মাজত ত এবাৰ দুবাৰ দুবাৰ আমি কাছও ধৰিছো ইয়াত।
কি কোৱা হে। কত আছা তোমাৰ মানে তহঁতি এতিয়া একদম পুৰা বেলেগ এটা জেগাত আছা।
কাছৰ এদিন নেকে ৰুমত পৰা ওলাই গৈছো একদম ৰাস্তাতটো এনেকে কাছ কিবা এটা এনেকে গৈ আছে সন্ধিয়া সময় মানে। এ মানে অলপ আন্ধাৰ হৈছে আৰু এ ধৰিব পৰা নাই কি কি হৈছে তাৰ পিছত হঠাৎ এইটো কাচ মানে কেনেকুৱা?
ধুনীয়াই আৰু তাত অলপমান খাল এটা খান্দি থাকিলে হল। আৰু গৰমৰ দিনত নহলে অ।
এইফালে হেৰিলে যাব পাৰি নহয়? এ, ৰাণী, ৰাণী ৱাইল্ড লাইফ ৰাণী বন্যপ্ৰাণী অভয়াৰণ্য যে, তাতো সেই কপিলি-কপ পিলি জেগাতোলে গৈছ
অ', ন, গৈছোঁ, গৈছোঁ তাত খুব ধুনীয়া আছে বস্তু খিনি। উম, গৰমৰ দিনত মানে পানীত পৰি থাকিব, পৰি থাকিবৰ কাৰণে ভাল আৰু লগৰ লগত ওলাই যায় ভাল হয়, আৰু তোমাৰ ইফালে পলাশবাৰীৰ ঐ খিনি কিন্তু ধুনীয়া জেগা। ছে, খিনিৰ ওচৰতে তোমাৰ নৈৰ, নৈ পৰীয়া যি খিনি তোমাৰ জেগা খিনি আছ গছ গছনি বতাহ ধুনীয়া এটা মানে
অ ধুন ধুনীয়া পৰিৱেশ ধুনীয়া পৰিবেশ এই বা এবাৰ খালী অলপ সাৱধান হ'লেই হ'ল আও উম সাৱধান নহ'লেমানে দিগদাৰ আছে মই মইয়ে ডুবি ডুবিব ধৰিছিলোঁ ল এলাই এবাৰ
হে হয় নি
আমি এনেকে চাৰিজন মা--এলা কি মই ডুবি ডুবি যাম বুলি ভাবিছিলো ব যে হে তেতে বা বাচি এ লাই বেলেগ এটা ভাল লাগে একেবাৰে গ পাৰে এনেকে বাচি পৰম সুখ এটা পোৱা যায়
কোন কোন গৈছিলি তেতিয়া তহ তহতি
এ কোন কোন মানে এই গৈছিলে দাদা দুজনমান আৰু ভাইটি দুজনমান এ মিলি গৈছিলোঁ আমি পাঁচজনমান গৈছিলোঁ চাগ
অ গাড়ী লৈ গৈছিলি আৰু
অ গাড়ী লৈ গৈছ অ গাড়ী নহয় বা অ গাড়ী লৈ গাড়ী লৈ গাড়ী লৈ গৈছিলো উম বাইকতো বাইকতো যাআ
অ নেক্সট টাইম গলে এবাৰ ধুনীয়া একদম ভেদাইলতাৰ পকৰা খোৱাবি তাৰপিছত তৌৰ ধৰ উম খাই লৈ একদম কাছ চাছ ধৰি মাছ চাছ ধৰি ওলাই গ'লে হল আৰু পুলিৰ ফালে
আৰে বঢ়িয়া জেগা তই আহিলেই হ'ল
নাই ভালে লাগিছে বাৰু জাগ ঠাই খিনিৰ কথা শুনি আ হা বাকী ক মানে হা।
তই যে এইফালে কবাৰ ৰুম বিচাৰি আছিলি।
অ' মইও বিচাৰি আছিলো এইফালে মানে অলপ এতিয়া মানে গাঁৱৰ পৰা অলপ ওলাই আহি অলপ কাম বিলাক বিচাৰিব হ'ল আৰু বয়সো হ'ল এতিয়া। পঢ়া পাতিও হৈ গ'ল, এতিয়া গমটো পাইছয়ে নিবনুৱা কিমান বৃদ্ধি পাইছে নিবনুৱাৰ। আৰুটো তই নিজাকে কিবা এটা সংস্থাপন উম। হয় নেকি। অ' তেন্তে এবাৰ যাই চাব পাৰি। অ' ভাড়া কেনেকে লয় তাত।
তিনি হেজাৰ পঁয়ত্ৰিছশ এনেকুৱা।
অ'। ঠিকেই লয় গুৱাহাটীৰ ওচৰৰ। জেগা হিচাপত মানে ঠিকেই। পইচাটো।
অ' বহু বহুত বেছি নহয় তাত মানে। টো কা কাৰেণ্ট আৰু। পানীতো ইনক্লিউ। মানে আৰু।
উম অ, অ, অ, অ বাকী তই এতিয়া মানে। কি কৰিছ মানে নিবনুৱাটো মানে টেগটো গুচাবৰ কাৰণে।
এ এইবিলাক পৰীক্ষা দি আছো বেংক। কিঙৰ। অ' পৰীক্ষা দিছো কিবাকিবি দি আছো আৰু।
আচ্ছা, আচ্ছা, মই মানে ভাবি আছো তাতে যাই গুৱাহাটীতে যাই মানে তাত এখন। এখন নিজাকে কিবা এখন দোকান সৰুকে কিবা এনেকে খোৱা। ফুড স্টল তল দি হলেও নিজে। নিজকে চলাব লাগিব এতিয়া আৰু।
পাৰি। তাৰ পৰা তই যদি আহ মানে দি। কৰিব পাৰা মইও ভাবি নাপাওঁ। ভবা নহয় কথাটো।
বস্তুটো ভাল হয় কাৰণ ইফালে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখিনি ছাত্ৰ। ছাত্ৰ-ছাত্ৰীসকল আছে সিহঁতে মানে সেই বিচাৰে তেনেকুৱা এটা পৰিৱেশ য'ত মানে। গধূলি আবেলি ওলাই যায় সিহঁতে। খাৱৰ কাৰণে ভালকে এটা লগৰ লগত সমনীয়াৰ লগ লগত এম্বিয়েন্ঞ্চ টো বা পৰিৱেশ টো পায়। ত' সেই হিচাপত মোৰ মানে এই চিন্তাধ ধাৰাটো বহুত আগৰেই মানে।
অ অ ইয়াত পাৰি, কিন্তু বস্তু মানে বৰ অ হেৰি আৰু মানে সেই এটা হেৰি কেটাৰ এটা মানে হেৰি এটাও পোৱা যায় ন।
উম।
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিলাক আছে।
উম। ভাল হয়, ভাল হয়, গড়ী মানে আৰম্ভণি কৰাৰ কাৰণে অলপ আমাৰ হাতত মানে এনেকুৱা ধৰন অলপ লাগি পৰিব সেই সেইখিনি গোটাবৰ কাৰণে অলপ মানুহো বিচাৰিব লাগিব বা নিজে হলেও কিবা তেনেকুৱা ব্যৱস্থা ব কৰিব লাগি বহি।
অ আৰম্ভণি ধনটো হেই লগৰ কোনোবাই কোনোবাই কিবা কিবি পাইছে নহয় সিহঁতৰ লগতে কণ্টেক্ট কৰিব লাগিব।
অ'
সিহঁতে যদি ইনভেষ্ট কৰ অঁ, তাকে বাকী হোষ্টেলৰ দিনবিলাক মনত পৰেনে?
এই ভাই হোষ্টতেলৰ দিন এটা ৰাতি এনেকে নাযায় এতিয়া মনত নপৰে, ঘৰত থাকি থাকি মানে তোমাৰ আমনি অশান্তি চব লাগে তেতিয়া মনত কৰে তেতিয়া সেই মুক্ত দিন বোৰৰ কথাবোৰ আৰু।
সচা দেই বৰ বেলেগ একো একো নাছিলে ৰ ৰজা মানে। চব নিজৰ নিজৰ দুুনিয়াত।
ৰজা আছিলো। তেতিয়া সেই বাহিৰৰ পৃথিৱীখনৰ আও ভাও একো ন পোৱা যায় তেতিয়া মানে নিজৰ দুুনিয়াত নিজৰ কেম্পাছত
তাকে তাকে হম ভাল আছিলে ভাল আছিলে দিনবিলাক
উম এতিয়া গোটেই জীৱনটোৰ কাৰণে সেই জীৱন তোৰ কথাবোৰ কৈয়ে আৰু অতিবাহিত কৰিব লাগিব এইবোৰ সময় আৰু পোৱা নাযাব আৰু
পাছত আমি ক'ব পাৰিম
সেই এতিয়া যেনেকে কৈ আছো পাছলেও যেতিয়ালৈকে মানে জীয়াই থাকো তেতিয়ালৈকে কৈ থাকিবই লাগিব আৰু
কৈ থাকিব লাগিব আৰু সেয়াই আৰু কি কৰিবি হম
বাকী ঘৰৰ ফালে ভালনে
উহ ভাল ভাল ভালে আছে অ
উম বাই ঠিকে ভালে আছে ভালে আছে ঠিকে আছে উম উম
এ তটো বাইকখন আছে নে নাই
মোৰ বাইকখন মানে বেয়া হৈ আছিলে মানে তাৰ পিছত তোমাৰ অলপ খৰচ কৰিবলগীয়া হ'ল গেৰেজত নিলো তাৰ পিছত ইঞ্জিনটোৰ মানে অলপ অসুবিধা হৈ আছিলে তাৰপিছত ধৰা দহ হাজাৰ মান টকা দহ হোজাৰ মান টকা খৰচ হ'ল তাৰ পিছত ঠিক কৰাই কিবাকে চলি আছে আৰু এতিয়া কিবাকে চলে আৰু মানে বেলেগ মানুহে মানে এইখন চলাব সাহস সিমান নকৰে এতিয়া গমেই পাও তেতিয়া আমি যে দিয়া আছিলো।
অ'! সেইটোৱ, সেইটোৱে, সেইটোৱে, তাকে। ঠিকেই বাৰু।
অ'! সেইয়াই বস্তুবোৰ। দিয়া!
হ'ব দিয়া, ঠিক আছে বাৰু অ'!
অ'! দিয়া।